হেল্ল'
অ, শুনিছ?
উম, শুনিছো
কি কৰি আছ?
ভাত খাই আমাত বহছো
আচ্ছা, কাম চাম য নাইে
সিদিন কাম নাই কাম এতিয়া ভকতি হৈ আছে গো্তেইখিনি
আত্ছা,
ম চলেে নাই কাম এতিয়া বিয়া চিজন নাই ন
আহ মোৰ লগত ফাৰ্মিং কৰিবিা
যি কৰিম ফাৰ্মিং
অ
আহ মই সেই মাছৰুমৰ খেতি কৰি মা লাগি দিবলৈ মোক লাগিব আহ আহা
উম নোৱাৰো লগ ময় ভাবিছো মই ভ বিয়াৰ ফেক্টৰত কাম পাম নেকি
কিহত কিহত
বিিয়াৰ ফেক্ট্ৰি
আচ্ছা ত এপ্লাই কৰিছিলি নেকি এনে কিবাাবৰত টাই কৰি চাব পাৰে দামৰ কোম্পানীতটো
উম ড্ৰাইভাৰত পইচা লেনদেন ভাল নহয় পইচাৰ লেনদেন ভাল নহয় ডাবৰত পতঞ্জলি দ্ৰতনে কৰিছিল তটো এৰি দিলে
কিয় বেয়া নেক
বয়াঙানে নাজানো ৰহি কি হয় যে অ বিাৰাই যাম ম হকিছ ত অলপ চিিনাকিও আছে
উ অ পইচা নহ পইচা যত ভাল তাতে লৈ ল'বি কৰিবি
চা বেংলৰ গুচি যাওঁ মানে
বেংলৰ যাবি বেংগল নগৈ তোৰ ধৰ গান মাতি আছে তাতে তই কিবা এটা কৰ তাই ক না আজিকালি লোকৰ লোকৰ পিছত দৌৰি লাভ নাই আজিকালি ন সঁচা কথা কৈছো নিজে যদি কিবা এটা কৰিব নোৱাৰাৰে ন দুখৰ পিছত ধৰি ল আ ন এইবাৰ তোৰ মাতি আছে কাৰণ তই সেইতেফ ফাৰ্ম খ মুগ ব্ৰইলাৰ ফাৰ্ম মাৰ ফাৰ্ম খল
হয় চ
অ
ৰ আগতে ঘৰটো বনাই মাটিহে আছে ঘটো নাই নাহয়
ম তই সেইটোটো তই প্ৰথম ঘৰটো সেইটো মাথা মাৰ ঘৰটো বনালি তছত হা হা ইমান দাম তই প্ৰথম বিশ হাজাৰ টকাান ঠিক আছে বিশ হাজাৰ টকা হাঁহৰটো মৰি হলেও বাচ গ ঠিক আছে ষোল্ল হাজাৰ হাঁহ বাচি গ'ল ঠিক আছে
উম
সেইখিনি দানৰ তই এটাত পাঁচশ হাঁহ বা আছিলে পাৰ হাঁহ যদি পাৰ এটা হাঁহ যদি পাঁচশ এ কিমান ভ আছিল ভাবিছা
কিমান পাঁচশ টকা ক ত্ৰিশ হাজাৰ
পাঁচশ হাঁ আছে ত বাছ কৰ আগে নাইমাৰ বি আ পঞ্চাশটা হা বিক্ৰী কৰিলে কিমান পই
পঞ্চাছ হাজাৰ
ত
ত বিশছ হাজাৰ হ কিমান হাজাৰ হিব গি
তই প্ৰথম আনিলি ঠিক আছে তই দুশ হাহে আনিলি হ'ল
অ অ
মলে ডেৰশ হাঁহ বাচি গ'ল ডেৰশ হাঁহ তই অ ডেৰশ হাঁহত তই ধৰ পিছত দচলী এটা আহা পাঁচশ টকা কৈ বিক্ৰী কৰিলে কিমান লাভ আছে
কিমান লব ডেৰশ টকা পাঁচশ টকা কে এটা
অ
অ পচ পচ
ঔ খালি নকমে
পাঁচ হাজাৰস চাৰে-চাৰে সাত হাজাৰ সোমালে।
কি চাৰে সাত হাজাৰ ডেৰখনত তোৰ চাৰে সাত হাজাৰ টকা ওলাইছে।
অহ, ডেৰশ ন'।
অহ, তই কেইটা ধৰি আছ। দহটাতে পাঁচ, দহটাতে পাঁচ হাজাৰ ওলাই আছে দহটাতে ওলাই আছে না।
অহ, দহ তাত বাৰ হাজাৰ।
পাঁচ।
এ মাৰিচা হিচাব কিমান হৈ যাব।
দহটা দহটা বিছটা, বিছটা দহ ঠিক আছে, বিছ এ দহ-দহ পঞ্চাশ। চেভেন্টি ফাইভ, চেভেন্টি ফাইভ।
হয়, মাছ।
ছেভেণ্টি ফাইভ।
চেভেণ্টি ফাইভ থাউজেণ্ড।
অহ, ইনভেষ্ট কিমান কৰিলি?
কিমান কৰিব লাগিব?
ত' পঁচিশ গ'ল ধৰ, দানা-চানালে পঁচিছ গ'ল। প্ৰফিট কিমান হ'ল?
পাঁচশ টকাকে হাঁহ ল'ব জানোঁ, গাঁৱত মানুহে নলয় নহয় পাঁচশ টকাকে।
আৰে গাঁৱত বিক্ৰী কৰিব পোৱা নাইতো তেনেকে তোক। কাষ্টমাৰ আছে না, ধৰ বেপাৰীবিলাকে যে সদায় কিনে, বুজিলি। ইহাঁতে টোৰপানী ধৰ দৰকাৰ হয়, যেনেকে খাবৰ কাৰণে, কিবা কৰিব কাৰণে বা সেইখিনি আকৌ বেলেগক বিক্ৰী কৰে এনেকে।
হয়।
আৰু এইটোৱে কথা, তই ভাবিছা কি কৰ। লোকৰ পিছত যে নিজে অলপ সময় দি পেলাই ট্ৰাই কৰি চা না ইনভেষ্ট কৰি কৰিব পৰা যায় কিবা এটা।
এ মোক দে পইচা-চইচা ধাৰে দে, পইচা-চইচা নাই মোৰ তাত এতিয়া। কাম চলা নাই ন' বুলবম টাইম আহি দিছে। কিস্তিটো মিলা নাই মাথাটো বেয়া হৈ আছে। বলবোম কবাত যাবি এবাৰ।
তাকে ভাবি আছোঁ যোৱা বছৰ যোৱা নহ'ল জান, এইবাৰ যাওঁ বল ক'ৰবাত।
মইয়ো যোৱা নাই যোৱা বছৰ।
যোৱা বছৰ গৈছোঁ, যোৱা বছৰ গৈছোঁ নহয়। মইয়ো নাই যোৱা অভিশেকে কৈছে। এই বছৰ ক'ত যাব পাৰি, তই কচোন জেগা
উম, নেজানোয়ে ভাল জেগা সেইকাৰণেতো কৈ আছো, ক'ত যাব পাৰিম এনেকে কোনতো জেগা আছে।
এই ভৈৰৱকোন্দ ইয়াৰ পৰা কিমান দূৰ হয়।
কোনটো?
ভৈৰৱকোন্দ এটা শিৱ মন্দিৰ নহয় জানোঁ?
ভৈৰৱকোন্দ ক'ত আছে?
অহ, ক'ত আছে, ক'ত আছে, কেনে ক'ত আছে। এই না এইফালে এইটো। ভূটান বৰ্ডাৰ ওচৰত।
নাই ভুটান বেছি দূৰ হৈ যাব, ভলেবম ওচৰা-ওচৰি ক'ৰবাত ক'। ভূটানতো নাযাওঁ, ইমান দূৰ নাযাওঁ।
নাই বৰ্ডাৰ ওচৰতে মানে, শুনা পাইছোঁ। ক'ত আছে মই একজেক লোকেচনটো নাজানোঁ যোৱা নাই আজিলৈকে।
মৃত্যুঞ্জয়তো বৈছো চাকে ন।
মতুনজ মানে গৈছো এই এৰি যাব এই আমাৰ এই, এই, এই ঢেকীয়াজী বহুত ওচৰ হৈ যাব।
এটা মন্দিৰ খুলিছে নহয় ঢেকীয়াজুলিৰ ওচৰত।
অ, সেইটো আমাৰ ইয়াত এই এম এল এ কৰিছো অশোক সিংলে মন্দিৰ কিন্তু এতিয়ালৈকে অ'।
কিমান দূৰ ইয়াৰ পৰা আমাৰ তেজপুৰৰ পৰা
কি এই তহ তেজপুৰৰ কিমান চল্লিশ কিলোমিটাৰ হ'ব।
তন্ত ঘৰ পৰা
আমাৰ ঘৰৰ পৰা আহ ছয় বা সাত।
কি, ক ইমান ওচৰত থাকিও যোৱা নাই।
উম, ইয়াৰ ওচৰ ঠিকে যাব পৰা নাই।
ই, হ'ল খুলা মডিৰটো।
হ'ল দেৰমাহ মান হ'ল এই শিৱৰাতি আগতে খুুলিছিলে।
ন, পূজা, চূজাও কৰিছিলে যাঙ আগে।
অ, পূজা চজাও কৰিলে বহুত ডাঙৰেৈ য, সৰু সুৰা মন্দিৰ নয় বহুত ডাঙৰ মন্দিৰ সেইটো।
কিমান ডাঙৰ?
এই বহুত ডাঙৰ আছে ত কৈছ কি মানে এইটো আমাৰ ইয়াত মানে প্ৰথম ইমান ডাঙৰ মন্দিৰ ইয়াত।
কিমান, কিমান ডাঙৰ?
হাইড্ৰড্ৰেডামৰ স্কয়াৰ ফিটটোতো ক'ব নোৱাৰি পাহৰিলো মানে।
কিমান ডাঙৰ হ'ব আইডিয়া লগাচোন কিমানঙ হ'ব।
এতিয়া সজাৰ ফিল্খন লিছ পুখুৰী খিনি লৈ
কুন্দুপুৰ, কাৰপৰি
সজা, সজাৰ পৰা যে পুখুৰীতটো যে
অ, পুখুৰীটো অ'।
অ, যিমান টো ডাঙৰ পুখী খিনি লৈ পেলাই সেই ষ্টেডিয়ামত লৈ যিমানটোোঙৰ আছে নে মাটি ইমান ডাঙৰ
অ, মন নামান জগাত খুলিছে।
অ, বহুত ডাঙৰ খুলিছে চিনেমা।
উম, উ, যাব দাগিব একদম। বলব মাৰ যাব পাৰি ন।
অ, শিৱ মুলি অ, ইয়াৰ ওচৰতে ন শি হ'ব খিলো।
বেয়ামি সেইটো।
হয় আমাৰ ফালে বলবম মানে বেছি আছে মানুহ বেছি যাব।
আমি থাকিব বেয়াম
ন, দূৰত লাগে। ভাত পানী আজি ৰঙালাও ভাজি, ভাত, দালি
দিন আৰু ভাই মই আলু ভাজি খাই আছোঁ।
নিশ্চয় আমি আলুবাজি কালি মই আলু ভাজি
মিঠা, মিঠা
উ, ৰঙালাও ভাজি খাইছো ৰঙালাও কালি আলু ভাজিয়ে খালো কালি তাৰপাছত আজি ৰঙলাও এটা ক'ৰ পৰাল জানো যিমান পাৰে সেই দেখোন ৰঙালও ভাজি বনাই থৈছে।
উ, হ আজিকালি আলু পিটা, মিঠা, মিঠা পৰা
হা, হা?
আজিকালি আলুকেইটা বহুত মিঠা, মিঠা।
তাকে চব মেডিচিন মাৰা যে সেইটো কাৰণে মিঠা পাইছো।
উম, পিটিকা, চিটিকা বনাই খাব নোৱাৰি আৰু পৰঠা বনাই খাব নোৱাৰি।
ন, বিনা মেডিচন একো বস্তুৱে নাই।
এইয়া আমাৰ চোটপূজাৰ আহা ন
অ অ কৈছো ত এইবাৰতো গৈছো
এইবাৰ মই নাছিলো না
অ এইবাৰ ত নছিল তই হেৰি গৈছিলি এই কি কয় বালিপাৰা নেকি ন চতিয়া
চতে আহছিলো একবাৰেই আহিছ ন খালি
কোন
তই চোটপূজাত
এই ব আগতেও কৈছো
থাকিছা নে
অ অ গোটেই এদ থাকো তো অভিষেকৰ ঘৰত
এ ৰাতি থাকা
অ বাহিৰৰে বক্স লগাই লৈ
এবাৰ তো এ আৰু আহিবি
পাইবা যাম আকৌ অ এবাৰ চোটপূজাত যাম
এনে এইটো বছৰো এইটো বছৰ খেকে হৈ গ'ল চাহ ছ মাহ শেকে হৈ গ'ল কিমান স্পিড শেখ হয় গল ন খাতাৰা
ভালাগ ভাল এইবাৰ ফুুক ফুটুক গৈ আছে কিন্তু মই
চাইছো জুলাই ষ্টাৰ্ট হৈ গ'ল
তাকেইতো চা দেচোন এই জানুৱাৰী ত সোমাইছিলে
মই বাইক টো লৈছিলোহে ফেব্ৰুৱাৰীত
অ
এইটো নয় মাথাটোয় গৈছে এইটো কি মানে ইমান জলদি ছোহমাহ বেয়া স্পিড টাইম আগতে ইমান স্ত্ৰী টাই নাছিলে
এইবাৰ দিনটো ছুটি অ নতুন বছৰ পুতুক পুতুক যাব
উম
মানে আমাৰ জেনেৰেশ্যনটো পুটুকে শেষ হ'ব আৰু
মাৰনেৱালে হে হোমলোক ভাই
হা
মৰনে বালে হে হল লোগ
তেনেকুৱাই হৈ যাবগ পাইছো আৰু পিতিয়া এনেমা কিবা চাইছ নাই
নাইছোৱা এতিয়া আহ নাই
কি অহাতে
কোনো চিৰি নাই কি ন এইটো চাব ন চাব ন নপুনিছে ন
এই ছাৰ ফ্ৰেড্ব বাদ দে তই এতিয়া মই এটাাই ক সেইখন চা তই কি কয় আফতাৰখনচা
অফতাৰ
আফাৰ নতুন ৱেব চিৰিজ হয় বৰ বঢ়িয়া চিনেমা এখন কৈছো কি
এ এনেমে আছে যদি ক আফ্তাৰ যটো মুভি হ'ল ন
ওৱান পিচ চা নাই ভ ওৱান পিচৰ চিজন টু আহিলে চিজন মন পিচ কম্পচিছ কৰি দিলি
কম্প্লিটটো কৰিব নোৱাৰি ভাইটো
তই তই চালো বুলি কলি যে উ তাকে কিমান দেৰ পিছত চালি তই কচোন
চ্ল উম বিশছটা মান চাগে চাৰিলো বিছটা মান চাৰিলো চাগে
মই এেইটা চ ল লৈছো এই চৈধ্যয় তাৰ পিছত এপিছড এতিয়া চৈধ্য়খনন চিনেমা তাৰ পিছত এপিছত এতিয়া এঘাৰশ সত্তৰ চলি আছে
মই বিছ্তামান চলো নহ
তাকে নাই এখন চাবি নহলে মানে প্ৰথম সময়ত মানে অলপ কমেডি হা
চললি বিল্িংখন চালি চল বিল্ডিং
চল এইবাৰ চিজন আহিব বুলি কলে জুলাইেই আগষ্টত তাৰপছত আহে তেতিয়া দেখোন জুলাই ড দেখাই আছছে জুলাইত আহে নাহে বা
এটো যাব লাগিব কি হয় কি নহ
অ সেইখন চাব লাগিবখন ভাল আছে চনো